অ কি কৰিছ
এ ভাত পানী খাই এতিয়া আহি এনেই বহি আছো
অহ
তহতি খালি নে নাই
চবে খালে মইহে খোৱা নাই মানে হেৰি এই আকৌ গাটো বেয়া হ'ল যে বেয়া লাগিলে বোলে ভাত খাব দিছিলো
অ
উঠি গল আধা খোৱাকে মই বোলো কিয় গলি গৈ ছে মোৰ বোলে বমি- কও লাগিছে মই হেৰি গুচি আহিলো গ'ল গৈ তাৰ পা এতিয়া গেছৰ ঔষধ অকমান আছিলে
উম
অ তাইক আৰু ডাঙৰ গেছৰ ঔষুধো দিছিলে নহয় মানে মই এই সৰুতো সৰু লটো খাই থাকো মানে স পেলাই। ভাটৌ
ডাঙৰ আছে নে নাই এতিয়া।
অ', তাইক লগ ই লিখি দিছিলে কিন্তু খোৱাব ভয় লাগে, সেয়াই এতিয়া তাৰ খোৱাৰ বয়স হোৱা নাই নহয়।
আনিছনে নাই ব বটল নে কি বটল?
বটল নহয় টেবলেট দিছে, এটাত বাৰ টকা নে তেৰ টকাকে
কিহৰ গেছৰ আ
গেছৰ। আছে মোৰ তাত।
এফাল খুৱাই দিবি একো নহয় বেছ
এফাল কেনেকে খুৱাংগৈ এতিয়া, এই গোটা হেৰি গোল গোল অকণি।
কেপচুল নেকি?
কেপচুলৰ টাইপ অ'।
তাইৰ বয়সটো কৈছিলি?
অ', কৈছো বয়সটো আকৌ।
তেহ'লে খাব পাৰিব দে।
উ'ম।
গেছ
ভয় লাগে তেওঁ মানে, হয় সে ইমান এতিয়া সৰু পৰা ইমান কাঢ়া কাঢ়া টেবলেট পালে নহ'ব। নহ হয়, কিন্তু মই তাই মানে এই আদাটো কেতিয়াও নাখায়।
ত উতলাই উতলাই পানীত পিচি পেলাই পানীত উতলাই উতলাই হেই চেনি অকন দি দে, তাকেতো কৈছো। উদত উতলালে।
উতলালেও নাখায়, তাই গোন্ধটোৱে বেয়া পায়।
এনেকে আদা বেয়া পালে কেনেকে হ'ব বাৰু।
নাখায়ে, মই সেই আদা ইমান দি থাকো, নিমখ আদায়ে নিমখে লগাই। উমহু।
নাখালে আ
পিটিকাটো আদা দিব নিদিয়ে, আদা পালে যে
উ'ম, উ'ম আমাৰ পিহুৱে তেনেকে নাখায় আদা, সেইদিনাখন গা বেয়া কৰি আছিলে ময়ো জবৰদস্তি অকমান খাই যোৱা বুলি ক'লো খালে। তে সেঁকন খুৱওঁতে তাই ভাল পালে হ'বলা, পিছত আকৌ মোক কৈছে, আদা অকন আনাচোন বুলি কৈছে।
উ'ম খাব লাগে আকৌ, আদা খালে অকন মানে হজম হৈ যায় যে।
আদাবিলাক এনেও খাই থাকিব লাগে সদায় মানুহে। টুকুৰি-টুকুৰি ভাতৰ লগত বুজি গৈ পেলাই দিবি কিবাহৰ লগত।
তাই দিলে গমেই পায়, মই সেই আলু পিটিকাত সৰু-সৰুকে কাটি দিওঁ নহয়। সেয়া পিটিকাই নাখ খাই, ম নাখাওঁ আৰু বুলি ক'ব। তই আদা দিছ, মই নাখাওঁ। এতিয়া কাইলৈ পৰীক্ষা আছে এতিয়া মোৰ এতিয়াতো চিন্তা লাগি গৈছে হয়, এতিয়া তাই হেৰি কৰি আছে। অকণ বমি কও মোক হেৰি বমি কৰো কৰো লাগি আছে।
এতিয়া শুলে নহয় ন, শুলে।
শুব দি থৈ আহিছো আৰু, ফু
অঁ আৰু একো খুৱাই নাথাকিবি আজি ৰা
নোখাৱাও ঔষধ সৌষধু নোখোৱাও আৰু মানে তাই পোৰা চৰ্দি ফেনৰ তলত থকাৰ কাৰণে নে কি নাজানো, দেউতাই কৈছে ফেনত তলত থকাৰ কাৰণে চৰ্দি লাগিছে ফেন নিদিবি। তাইক ফেন নিদিম। মইতো থাকিব নোৱাৰিম এতিয়া গৰমত, কিন্তু মই এতিয়া টেবুল ফেনখন এখন আনি লৈছো সৰু খন মোৰ ফালে দিয়াকে তাইক
অঁ সেইটোকে কৰিবি, তাইক নিদিবি এতিয়া এইটো চিজনত বহুত জৰ চৰ আছে মানুহ বিলাকৰ। পোৱালি সোপা, সেইকাৰণে সাৱধান একদম ঠাণ্ডা বা ছেণ্ডেল নিপিনধাকে ঠাণ্ডা ভৰিয়ে ঘূৰি ফুৰিব নিদিবি। আৰু এইয়া মহ মোহো
গৰম জান হয়।
মহ খেদোৱা মহৰ হেৰি এটা টিউব এটা পায় নহয়। এই গানে গাত সানা সেইটো আনি লবি, দুইজনীয়ে সানি লবি
অ' আছে সেইটো সেই বাপেকৰ তাত আছে অ'।
সেইটো সানি লবি ধুনীয়াকে ভৰিয়ে হাত
কিন্তু মই এনেই হাত সেয়া হেৰি মহ খেদোৱা হেৰি তে এনে লৈছোৱে হয় ল ভৰাই দিওয়ে। তেওঁ মানে ইমানেই মহ মানে ওচৰ বাৰিখন মানে মানুহ ঘৰ জংঘল হৈ আছে যে, খুব মহ বিলাক আহে।
আমাৰ পোক বিলাকে আহে
তহঁতে এই পথাৰ আছো কাৰণে পোকবিলাক। যা আমাৰ এয়া মহ সোপা আহে।
পোক আহে আমাৰ ইয়াত যেনিবা।
তাৰপাছত এইবোৰ জালনা, চালনা লগাই থৈছো যে, ভাল মানে মহবিলাক ইমান, মানে এই হেৰি সেইটো লগাই দিবিচোন, তহঁতৰ খিৰিকী কেইখন যে।
কিটো?
খিৰিকীবিলাকতো লগাই দিবিচোন তহঁতৰ, তেতিয়া মহ নহ'ব আৰু।
অ' লগাব লাগিব। খিৰিকি পৰা আনিও খুৱাব নোৱাৰি, মেলি-বন্ধই কৰি থৈ দিও। উম, তহঁতেহে লগাই ল'বি।
এতিয়া ঘৰৰ কাম সম্পূৰ্ণ হ'লে লগাই দিম হয়, এতিয়াতো একো হোৱাই নাই এইবিলাক।
সেইটো এৰুৱা-এৰুইও কৰিব পাৰি নহয়।
অ', অ'।
আঠা দিয়া হে।
এ' আঠা দিয়া এইডাল উম ভাল নহয়।
অ', ধুনীয়াকে চলি আছেচোন, হে তজ, মাও, আঠা দিয়া, দামীটো আনিলেই হ'ল।
উম।
থাকিবই নাহিব তেতিয়া।
তেতিয়া মানে খিৰিকী খন মেলি থ'লেও ভয় নালাগে মানে, হয়নে?
অ', গাড়ীখন থাকিলে চবতে মানে চেফটিৰ নিচিনা।
মোৰ এতিয়া কিমান সোপা খিৰিকী, চব খুলি, প্ৰায় খুলি, খুলি থৈ দিয়ে, মানে হেৰি যে। উম গৰম লাগে, খিৰিকী কি সোপা কৰি দিয়ে।
হেত, খিৰিকী খুলি নথ'বি দেই এতিয়া এইটো চিজনত।
নথ'লে যে উপায় নাই যে, তেওঁ মানে থ'বলে-এতিয়া বন্ধ। কৰি থ মা বুইছ, এতিয়া এজনী চৰ্দি লাগিছে, অইন একো জ্বৰ-চৰ একো উঠা নাই। খালি চৰ্দি, নাকে মানে উশাহ ল'ব পৰা নাই। দে
মিঠাতেল অকণ হেৰি কৰি সানি দিবিচোন নাকে- চাকে গৰম কৰি। পিঠিয়ে-চিঠিয়ে এতিয়া। নহৰু অকমান দি।
কাইলৈ ইফালে পৰীক্ষা আছ
সেইকাৰণে আজি তেনেকে কৰি দিবি, পিঠিখনন, ডিঙিটো এক তেল অকণ সানি দিবি, তাই আৰাম পাব। ৰাতিপুৱা ধুনীয়াকে উঠিবও গা ভাল মই যে তাত যে আমাৰ
তই যে গৰম পানী দি পেলাই যে এইয়া ভাপ টো দিয় যে।
অহ ', সেইটো দিয়াবি
ভিক্স টো দি পেলাই যে পানীত।
অহ ', ভিক্স অকমান দি দিবি নহলে কেপচুল এটা পায় ভিটামিন কিবা। পদিনহাৰাতো পুদিনহাৰা টেবলেট এক পাততা লৈ আহিবি দহ বিশ টকা
লৈ আহিব লাগিব ৰ মই এতিয়া আনা নাই নহয়।
সেইটো লৈ পেলে হেৰি কৰি দিবি। পানী গ। উতলাই ল'বি গিলা লৈ পেলাই গিলাছ এটাত পানীখিনি বাকি দি পুদিনহাৰা তেবলেটটো ফুত তাৰ অকমান উলিয়াই আনি পেলাই সেই গিলাচটো। দি দিবি ওপৰত এ পেপাৰ এখন বা কাপোৰ এখন পাতলা গামোচা বা এখন দি লবি। এ তাৰ সেৰি কিবা যদি হেৰি দিয় যেনেকে উম', ডিচপজেল যে প্লেটৰ নিচিনা। তেনেকুৱা সৰু প্লেটৰ নিচিনা। খন দিবি। দি বেলে ফুটা এটা উলিয়াই দিবি। ফুটা দুটা এটা হ'লেও হ'ব বা দুটা হলে য়া সৰু - সৰুকৈ যিবিলাক তাইক হেৰিম। সেই কাপোৰ। মুখ খন এনেকে ভাপ দিব দিবি এনেকে উসাদ ল'ব দিবি ধোৱাঁ খিনি ভিতৰলৈ এবাৰ নিব দিবি। পুৰা একদম চাফ হৈ যাব ভিতৰত। থাকাব।
জানো হে পদিন ধাৰা নে কি হে বস্তু বস্তুটো কিন্তু আনে দোকানৰ পৰা কেতিয়াবা কিনি কি কয় নাজানো মই হেয়া মই এইবিলাক খাই পোৱাও নাই খাই নেকি ন
পুদিনহাৰা
হা
পুদিনহাৰা খাই আৰু মাথা বিষ হলেও মালিচ কৰি দিয়ে টেবলেটৰ নিচিনাও খায়
অ সেই তাই সেইটো আনিব আনি লৈ পেলাই এইটো এয়া খাই হেন দেন খাই থাকিব মই বোলে কি খাই আছ
আ নি এনে নি কিয় খাই থাকে আক বেহা উম
নহয় পদিন ধাৰা এই দোকানত পায় নহয় ল'ৰা ছোৱালী বিলাকে কিনে আকৌ
পাই আকৌ মই এপেকেট আনি থৈছো হ যেনেকে নাখাও ভালে হ'লা
অ পানীত গুলি পেলাই সেয়া তাইকে সেই ফ্ৰিজত থৈ দিব আও ঠাণ্ডা হৈ পেলাই খাই
তেনেকেও খাব পাঅ টেবলেট নিচিনাকেও খাই দিব পাঅ গিলি ঘটককে কি কঅ ম মাক দে অ সেই ভাপ দিব পাঅ চজি তজি নাইকিয়া হ'ব ভাপটো দিবিয়ে দিবি
অম সেই তেতিয়া তই শিকাই দিছিলি যে এবাৰ তেনেকে ভাব দিত লাগোতে ভাল হ'ল আক
আছে নাই এতিয়া
এতিয়া মোৰ ভিক্স নাইকিয়া হৈ আছে মই কাইলৈ যামহে এতিয়া ভি
পুদিন সেৰা ভিক্স আনি থৈ দিবি ঔষধো আনি থৈ দিবি কাইলৈ যাৱ যদি গুটিকেটা বস্তু যোগাৰ কৰি লবি পুদিন হাৰা এটা ঔষধ তাই
ভিক্স আছিলে মানে নাইকিয়া হল মোৰ আৰু নাইকিয়া হল যে আৰু তাই মানে মই ঔষুধ থাকে চব মানে যোগাৰ কৰিয়ে থওঁ মানে হে জ্বৰৰ ঔষধটোৱে আৰু অইন নহলেও মানে গেছৰ ঔষধটো যে সেই দুটা বস্তু থওঁৱেই কিন্তু তাই খাও নহয় আজিকালি। তাই ঔষধটো খালে ময়ো ভাল পাওঁ।
আনি থৈ দিবি আকৌ এটা নাইকিয়া হ'লে লগতে অকমান থাকোতে আনিবি আমি ঔষধ অলপ আছ
এই সেইটো ঔষধ এতিয়া তাই এতিয়া সউ পোৱালি হয়, তাই পোৱালি ঘৰ বা মই এতিয়া দুখাপৰ খাই দিওঁ মোৰ আজিকালি টেবলেট নোখোৱা হৈছে নহয় তাই টো খালে মই ভাল পাওঁ।
কি নামটো?
ৰ মই নামটো কৈ আছো। চাই আহিব লাগিব সেইটো ঔষধ
নামটো মনত ৰাখি থৈ দিবি ফটো তুলি থৈ দিবি নামটো।
এ মনত ৰাখিব নালাগে ৰ পাহৰ মোৰ বটলে বটল হৈ আছে নাই দিয়া ৰেণ্টিডাইন ৰেণ্টিডাইন চলোচন মানে অইল সেইটো ৰেণ্টিাইন এইটোতে অ', সি দিয়া নাই বুইছ হেৰি নহয় দিব। উম, দিব মানে গম পালি? এ হেৰি বৌক দিছিলে বোলে হেনো বৌ বোলে মোক দিয়া নাই যে, দিব চাগে আৰু দে। গম পালি? দিব সময় পোৱা নাই মোক সেনাসন‌‌ তাক কৈছিলো নহয়‌ আহো
নহয় চালো হয়, মানে সেইকাৰণে মানে চাব মন গৈছে যে মানে একো নাই দিব বাউ
ঘৰৰ মানুহ দিব সেইটোৱে আশাতে আছো হয়
হয়।
উম, দিব মই ইমান চিন্তা কৰা নাই দিব যেতিয়াই দিয়ে তেতিয়াই দিব খালি তেওঁ চাব মন যায় আৰু হয়।
অ', এ চাব মন গৈছি
অ', মই আজি ক'ব লাগিব ৰ কাইলৈ ফোন এটা কৰি পেলাই বৌক ক'ব লাগিব এতিয়া নক
অ', পৰীক্ষা আছে যে, এতিয়া মই সেইকাৰণে ফোন কৰা নাই পৰীক্ষা চই হৈ আছে বোলো প়ঢ়াই আছে
অহ ', মই এতিয়া তাইক অকন বোলো পঢ়াম বোলো সেহে টোপনিহে মানে। বেমাৰে এৰা নাই কি পঢ়াবি। কিন্তু এনে টিউচন ললেহি টিউচনত যিখিনি দিছিলে মানে পাৰিছে ধৰি লও টিউচন আকৌ
আজি সেইবিলাককে বৰ চ পোৱালিৰে জ্বৰ জণ্ডিচ চব হৈছে।
জণ্ডিছ টো অকমান জাৰিব লাগিব আমাৰ ওচৰ মানুহে। জাৰে। বাও ঘৰ যায় আনিব লাগিব, তাই এনিটাইম শুই থাকো, শুই থাকো লাগে নহয়, উম', হ'ব দে আমাৰ এই ওচৰৰ মানুহজনী যায় মানে, কাৰ লগত যায়। লাগিব।
যাই দিবি, হ'ব দে, কাইলৈ এবাৰ সোনকালে উঠি নিজ। যাই।
অহ', হ'ব দে, মই এতিয়া আজি সোনকালে শুবও লাগিব। হ'ব দে।